পইছা
এ মই মানে অলপ কিবা এটা কৰি আছিলো মানে কাম, এতিয়া মানে শেষ হ'ল আৰু।
উম, এ মায়ে ৰুটি বনাই আনি দিছিলে বুইছা। খাওঁ হে এতিয়া।
তিয়া ৰুটি খাই আছ' নেকি?
নাই নাই খামহে, ৰবা। তোমাৰ লগত কথাটো পাতি লওক মানে ফোন, কাৰণ এটাৰ কাৰণে ফোন কৰিছিলোতো। তাৰপিছত খাই আছো মানে, মানে ৰুটি বনাই আছ ছে মানে অহা এ দিয়াহি নাই। বুইছে কথাটো?
উম্
তাৰ পিছত খাই আছো আৰু লাহেকৈ, খাই পেলাই ধুনীয়াকৈ শুম অলপ টাইম। আজি বতৰটো ভাল কৰিছেটো
উম্ এ মইও, মানে আজিতো বতৰটো ভাল না, সেইকাৰণে ভাবিছো কৰবাৰ ওলাই কিনে এনে গাঁতৰ চাঁতৰ ফালে ঘূৰি আহোগৈ, এনেটো বতৰত ওলাব পৰা নাযায়, ইমান ৰ'দ থাকে।
এইয়াই, মোৰো গাড়ীখন বেয়া হ'ল, ময়ো গ'লোহেতেন আজি মানে এনেকুৱা বতৰ চলি আছে তোমালোকৰ ঘৰফ যাম বুলি ভাবিছিলো, কিন্তু কি ক'বা এতিয়া, গাড়ীখনো নাই নহয়।
উম্, এতিয়া তোমাৰ তাত বেলেগ তোমাৰ গাড়ীটো বিক্ৰী কৰিলা। বেলেগ স্কুটি চিস্কুটি নাই। তোমাৰ দেউতাৰটো কি হ'ল গাড়ী?
এই দেউতাৰখনো মই মানে বেয়া আছিলটো, সেইখনো বিকি দিলোঁ আৰু, মই এতিয়া নতুন এখন ল'ব লাগিব এই ৰ'বা ল'ম এইমাহৰ ভিতৰতে। দেতাই আমাৰ ইমান হেৰি চেৰি নচলাই যে, সেইকাৰণে গাড়ী নচলায় দেতাই এতিয়া, গাড়ী নাই ঘৰত বৰ্তমান।
অ, এতিয়া বৰ্তমান নাই ন?
উম
তেতিয়াতো প্ৰব্লেম হয় বহুত চাগে!
প্ৰব্লেম মানে কি আৰু এইকেইদিন ভালকৈ ওলাই যাব পৰা নাই মই ঘৰৰ পৰা মানে, এনেকেই তেনেকুৱা কিবা কিবি তাত টো তাৰমানে য'ত আগতে মই পিছত ঘৰ পৰা ওলাই গৈ কিবা কিবি এটা কাম কৰি থৈ গুচি আহিব পাৰোঁ, এতিয়া মানে ইমান আৰু ৰখি থাকিব লাগে, লগৰকেইটা ফোন কৰি মাতিব লাগে।
এয়া একো নাই মানে, গাড়ী মানে প্ৰব্লেম হোৱা নাই মানে ফোন কৰিলে মোৰ লগৰ কেইজন আহি যায় তো।
অ গম পাইছোঁ, গম পাইছোঁ, সেইকাৰণে ইমান প্ৰব্লেম এটা হোৱা নাই বাৰু তোমাৰ।
অ এই কাৰণে কৈছো আৰু প্ৰব্লেম বাৰু ইমান নহয় বাৰু দে মোৰ।
আৰু এনে তুমি তুমি যে স্কুটিখন ল'বা, এতিয়া কিমান দিন পিছত ল'বা কিবা ভাবিছা নেকি?
নাই মানে মই যাক গাড়ীখন দিছিলোঁ, সি কৈছিলে - মই পোন্ধৰ তাৰিখে তোমাক পইচাটো দি দিম।
অ', তোমাক এতিয়ালৈকে পইচা দিয়াই নাই।
নাই, নাই, দিয়া নাই মানে, তাৰ কি হ'ল জানা- ডাঙৰ গাড়ী এখনৰ বোলে হেৰি আছিলে, কি আছিলে যিহেতু মই মেকানিকৰ তাত বেচিছো, জানাই মেকানিকৰ তাত পইচা ইমান নাথাকে। ডাঙৰ গাড়ীখন আছিলে তাৰ বোলে তাৰ ইঞ্চুৰেঞ্চ নে, ই এম আই দিবলগীয়া আছিলে তাৰ কাৰণে ক'লে - তুমি তোমাক এতিয়া যদি পইচা দৰকাৰ নাই, মই কেইদিনমান দেৰিকৈ দি আছোঁ। মই কৈছোঁ - হ'ব, মোৰ তাত পইচা থাকিলে এনেও খৰচ হৈ যাব। তে তুমি মোক গাড়ী কিনা তুমি মোক গাড়ী কিনা দুই তিন দিনৰ আগত দি দিবা, মই তোমাক কৈ দিম তাৰ পিছত মই কৈছো পোন্ধৰ তাৰিখৰ আগত দি দিবা মই বিছ গাড়ী ল'ম আৰু পাঁচ দিনটো লাগিব মোক, বাকীকেইটা পইচা মিলাওঁতে অলপ। অ, ডাউন পেমেণ্ট দি ল'লো মই মিলাই আছো বাৰু, ডাউন পেমেণ্ট দিলেও টো নাই কমেও চল্লিশ হাজাৰ দিবই লাগিব।
অঁ দিবই লাগিব, এইতোৱে। নহ'লে তোমাৰ কিস্তিটো বহুত বেছি আহিব।
এ মই মানে কিস্তিটো বেছি আহি পালে মানে মিলাব নোৱাৰিম পিছত। এতিয়া, মোবাইলৰ কিস্তিটো চলি আছে মোৰ।
উম্
বাৰতা কিস্তি শেষ হ'বই আৰু মানে আৰু বেছি দিন নাই। অহা বছৰ সেই মানে শেষ হৈ যাব। এপ্ৰিল মানত শেষ হৈ যাব কিস্তি।
বৰ্তমানতো তোমাৰ তাত চেমচাং আছে ন'? চেমচাং মোবাইল
অ' চেমচাঙে আছে বা ঠিকেই আছে, এইটো এইটো বাতে ভাল পাইছোঁ, মোবাইলটো দেই। একো মানে হেৰি চেৰি প্ৰব্লেম চব্লেম দিয়া নাই বৰ্তমান, কেমেৰা চেমেৰাও ভাল আছে। তোমাৰ কি আছিলে? ভালে আছে বাৰু, তোমাৰতো বহুতদিন হ'ল ন' চলাই থকা?
অ' মোৰটো বহুতদিন হ'ল একো প্ৰব্লেম দিয়া নাই বাৰু কিন্তু মোৰখন মানে ফ'ৰজি মোবাইল যে সেইকাৰণে মই ভাবিছোঁ এটা ফাইভ যি মোবাইল এটা ল'ব লাগিব, এতিয়াতো মোৰটো বেয়া হোৱা নাই বাৰু, এতিয়াতো মই ল'ম কেনেকে এইটোয়ে ভাবি আছোঁ। তেতিয়া নহ'লে ছেকেন্ড হেন এটা ল'ব লাগিব।
তুমি এ, কাম কৰিবা শুনা তুমি যদি ফাইভজি মোবাইল ল'ব মন আছে এই টাউনৰ মাজত এখন দোকান আছে, কিবাখন আছিলে পাহৰিলো নামটো দোকানখনৰ, মানে তুমি চিনি পাবা চাগে মানুহক কলে মানে ডাঙৰ দোকান টাউনৰ মোবাইল ছেকেন হেনডৰ কাৰণে তুমি তাত, তোমাৰো এইটো মোবাইলৰ কাম নাই ন'?
নাই নাই।
তুমি কাম কৰিবা এইটো মোবাইল তাত এক্সেঞ্জ কৰি দিবা, তোমাৰ তেতিয়া মানে এক্সেঞ্জ কৰিলে ভেলুটো বেছি পাই বেছাতকৈ বুজিছানে নাই? কথাটো?
অ' বেচাতকে বেছি পায় ন'?
অ' মই এইটো মোবাইল বেচিব যাওঁতে মোক কলে সোতৰ হাজাৰ দিম তোমাৰ গ্লাছ প্ৰাইজ তুমি যদি এক্সেঞ্জ কৰাই দিলে বিছ হাজাৰ মানে আহিব, বিছ হাজাৰ পাই যাই আহিব কাৰণ যিহেতু মোবাইলটো নতুনে হৈ আছে একো এটা ক্ৰেচ, ডাগ চাগ একোতো কৰা নাই।
অ' মই মানে তোমাৰ আৰু এক জেগাত খবৰ কৰিছিলো, তাত মানে তোমাৰ কি কৰে মানে জানা তোমাৰ তাত মানে এই কিস্তিত যে মোবাইল তোবাইল লোৱে
উম।
কিস্তিত মোবাইল লৈ কিনে দামী দামী মোবাইল তাতে তোমাৰ কিস্তি মাৰিব নোৱাৰে যে
উম।
তাৰপিছত সিহঁতে মানে তোমাৰ নতুন নতুন ফাইভজি মোবাইল কম দামত বিক্ৰী কৰি দিয়ে। ত' মই ভাবিছোঁ যে তাৰ পৰা এটা লৈ, যদি তোমাৰ দাম, দামত যদি মিলি যায় কম দামত মোবাইলো যদি পচন্দ হয়, তেতিয়াহ'লে তাৰপৰা এটা লৈ লও নেকি ভাল মোবাইল।
তুমি তুমি এইবিলাক কাম নকৰিবা বুজিছা, কিস্তিটো মাৰি দিয়ে নে সেইটো সুধি লবা এইটো মোবাইলৰ পুৰা
অ' এইটোয়েতো অ' ত' সেই-সেইটো কাৰণেতো মই লোৱা নাই, সেইটো কাৰণে সেইটো নহ'লেতো বহুত ভাল ভাল মোবাইল আছিলে। কিস্তিৰ কাৰণে মই লোৱা নাই, যদি কিস্ত নামেৰে তেতিয়া মোৰ অ' কিস্তি নামাৰিলেতো মোবাইলটো লক হৈ যাব অ'।
লক নহয় আজিকালি মানে কি হৈছে জানা, এইবিলাক মানে হাই কোৰ্টে হেৰি দিছেতো ক'ট কি বিল পাছ কৰিছেতো কাৰণ চোৱা তোমাৰ এটা মোবাইলৰ নিজৰ প্ৰাইভেচি থাকে, হেৰি থাকে।
অ'।
তেন্তে তোমাৰ মোবাইলটো মানে ই এম আই লোৱা হ'লে মানে পইচা কেতিাবা লেট হ'ব পাৰে কিন্তু কি হয় জানা আগতে? তুমি ধৰা আজি চাৰে পাঁচটালৈকে ডেট আছে দিবলৈ, তোমাৰ পেমেন্টটো দিবলৈ, চাৰে পাঁচ এতিয়া ধৰ পেমেণ্টটো নামাৰিলা ছাৰে পাঁচ টা ছাৰে কি পাঁচটা একাৱান থা টি ওৱানত ডাইৰেক্ট মোবাইলটো লক হৈ যায়।
অ' পিছত সেইটো খুলিব নোৱাৰি ন'?
সেইটো খুলিব নোৱাৰি, তুমি তাৰপৰা পাঁচশ টকা পেনাল্টী বেলেগ দিব লাগিব।
অ'।
সেইকাৰণে আজিকালি এইবিলাক কি কৰিছে জানা, মানে তোমাৰ ধৰ হেৰি কি আছিলে উ, মোবাইল চলি থাকিব একো প্ৰব্লেম নাই মানে ওপৰত এলাৰ্ম এটা আহি থাকিব তুমি যে হেৰিটো দিয় নাই, ই এম আইটো দিয়া নাই বুলি।
উম, সেইকাৰণে মই, মোৰ মতে যে আজিকালি যে তোমাৰ কিস্তিত ল'বই নালাগে মোবাইল, কিস্তিত নল'লে যে তোমাৰ এই পইচাখিনি তোমাৰ যিখিনি কি কৈছা সেইটো বাচি যাব তোমাৰ আৰু এনেই তোমাৰ কিস্তিত লৈ কি লাভ, তোমাৰ পইচাখিনি বেছি যায় এনেও।
নাই নাই পইচা বেছি নাযায় বুজিছা? তুমি যেতিয়া নতুন মোবাইল ল'ব যোৱা মানে এইবিলাক চেমচং, অ'পো, ভিভ' এইবিলাক য নাযা নাযায়, এইটো মানে কি থাকে জান এটা নুতুন অপচন এটা আহিছে আজিকালি ন' কোচ ই এম আই বুলি শুনিছা এইটো।
নাই শুনা।
এইটো হ'লে কি জানা তুমি যদি নতুন বস্তু এটা লোৱা নহয়। এতিয়া তোমাৰ ন কোচ ই এম আই লাগিব, যদি তুমি যদি তুমি ছেকেণ্ড হেড বস্তু এটা ই এম আই কৰি লোৱা
অ'।
এতিয়া তাত তোমাৰ হেৰি, হেৰি লাগিব মানে ইণ্টাৰেষ্ট লাগিব। বুজিছা কথাটো, মানে মোৰ মোবাইলেো এক ক যিমান টো দাম আছে সিমানটো দামেই লৈছে, মই হিচাপ কৰি চাইছিলো, গোটেই কেইটা কিষ্টি হিচাপ কৰি।
অ' তোমাৰতো কিস্তিত লৈছিলা ন, কিস্তিতে তুমি বনাইছিলা কিস্তি কি তুমি দোকানৰ লগত বনাইছিলা নে বেংকৰ লগত বনাইছিলা?
নাই নাই, মোৰ ডাইক দোকানৰ পৰা মানে এইবিলাক হেৰি থাকে হেৰি থাকে যাতে বাজাজ ফাইনেস হেৰি তেনেকে মানে হেৰি থাকে, মোৰ কিবা এটা ফাইনেন্স ডি এম আই ফাইনেন্স বুলি মানে তাত মানে আমাৰ লোনতটো সহজে পাই গ'লতো আৰু, মা মোৰ মাৰ নামত লৈছিলো মোবাইলটো।
উম।
আৰু তাত মানে হেৰি হৈ গৈছিলে কি ই এম আই টো কম আহ কি এ আই ডাউন পেমেণ্টো কম আহছিলে, যে মানে যিহেতু মানে সেই সেইটো সময়ত পইচা নাছিলে মোবাইলটো বেয়া হওতে।
অ' সেইকাৰণে চাগে পটককে লৈ লৈছিলা ন?
অ' সেইকাৰণে লৈ ললো, মইতো মোবাইল মানে হেৰি সময়ত মই ভাবিছিলো দামি মোবাইল এটা লও। কিন্তু এটা ভাবিছো, কিয় ললো ভাবি আছো বুজিচা কথাটো।
অ' অ' বুজিছো এতিয়াটো তুমি আৰু ল'ব নোৱাৰিবা এতিয়াটো তোমাৰ গাড়ীও ল'ব লাগিব।
উম, এইটোয়ে গাড়ী ল'ব লাগিব, এইটো হ'ব এইটো মানে কি হ'ল মই সেইটো এতিয়া যদি, এ থাৰ্টি ফাইভ পঁয়ত্ৰিছ হাজাৰ দি মোবাইল নোলোৱাহেঁতেন
অ'।
অ' সোতৰ হাজাৰ দি মানে যদি লৈ লোৱাহেতেন মানে সোতৰ হাজাৰ লৈ' ম গধলি মোবাইটো মানে চলাই থাকিব পৰা মোবাইল এটা পালোহেতেন আৰু মানে ইমান কাম কৰিব নোৱাৰিহঁতেন বুইছা।
অ' গম পাইছোঁ গম পাইছোঁ, আৰু এইটো মবাইল তো তুমি বহুত কামো কৰিছা ন।
বহুত কাম কৰিছো বাৰু তে এইটো মইবালৰ কিস্তি মই ইয়াৰ পাই ইয়াৰ পাই উলিয়াই উলাই মই মাৰি থাকো।
অ' গম পাওঁ।
আৰু মানে মোৰ আগৰ মোবাইলটো কি হয় জানা, বেছি কাম কৰ কাৰণে মানে তাৰ সেই যোনখন থাকে যে, মাডাৰ বৰ্ড বুলি কয় যে
মাদাৰ বোৰ্ড অ'।
সেইখন জ্লি গল মানে সেইকাৰনে মোৰ হেইটো মোবাইল ঠিকেই নোহোৱা হ'ল, এতিয়া মোবাইল এনেই পৰি আছে ঘৰত।
উম।
মানে মাদাবৰ্ড শেষ হলে তোমাৰ একো কৰি লাভ নাই আৰু, মাদাবৰ্ডখন যদি তুমি পিছত ঠিকো কৰাই দিয়া।
অ' ঠিক কৰিলে পিছত এইটো মানে দোপলিকেটটো লগাই দিয়ে ন।
ডুপ্লিকেট নহয় কি হয় জান মাদাৰ বুডটো মানে ত ভিতৰত চি কিবা এটা অপশন থাকে সেইটো মানে
এই চি পিও টো এইটো চি োম্পউটাৰততে থাকে মোবাইলতো চিও নথাকে নহয়।
মোবাইলো থাকে। তুমি আজিলৈকে মোবাইলটো ভালকৈ সুধিবাচোন চিও থাকে, নাথাকে।
অ' অ' হ'বও পাৰে চাগে মই মানে শুনা নাই যে।
এই মানে মোৰ মোবাইলৰ তোমাৰ চিপিওটো বেয়া হয় মোবাইলৰ, তে কি হব জানা মোবলটো মানে তোমা চোইচফ হ'ব ছূইচ অন' ছুইচফ হ'ব ছইচ অন হ'ব তেনেকৈ হৈ থাকোনে ছইচ উ্তৱটো অন অফ হৈ থাকে।
মোৰ মানে ভাইটি মোবাইলটো চি পিওটো বেয়া হওতে হৈছিলে মানে, তুমি যোৱা মোবাইলত কিবা এ কাম মানে কৰিলা। হেল্ল' তুমি যদি কিবা হেভি কাম এটা কৰিব যোৱা মানে, প্ৰচেছত ল'ড পোৱা কাম এটা কৰা
অ'।
তেতিয়াহ'লে তোমাৰ মান মোবাইলটো চুইচ অফ হৈ যায় লগতে।
অ', অ', গম পাইছোঁ, গম পাইছোঁ। তাৰপিছত তুমি যে এই ভাইটিৰ মোবাইলটো যে ঠিক কৰিছিলা
অ'।
কিমান, কিমান মান পৰিছিলে ঠিক কৰাত আৰু কি, কি নষ্ট হৈছিলে কোৱাচোন?
সেইটো মানে কি নষ্ট হৈছিলে দাদা, সেইটো চি পি উ টো বেয়া হৈছিলে আৰু ডিচপ্লেখন বেয়া হৈছিলে এইটো ঠিক কৰিছিলোগৈ। মানে চিনাকি দোকান এখন আছিলেতো মোৰ টাউনত সেইকাৰণে বেছি ন পৰিল চি পি উ টোত হাজাৰ পৰিল আৰু ডিছপ্লেখনত হাজাৰ পৰিল, মান দুহেজাৰ ভিতৰত ঠিক হৈ গৈছে আৰু মোবাইল।
অ', এই আৰু এটা মানে মোৰ মানে এটা হেৰি আছিলে, তোমাক মই ক'ম বুলি ভাবিছিলোঁ কিন্তু পাহৰি থাকিলোঁ এতিয়া যিহেতু তুমি মোবাইলৰ কথাটো কৈছা, এতিয়া মানে মোৰ মনত পৰিছে।
অ', কোৱাচোন।
অ', মানে মোৰ মানে দাদাৰ মোবাইল এখন আছিলে এ! তোমাৰ এই নামটো আছিলে ৰেডমি নোট টেন এচ, মোবাইলটো তেতিয়া মানে যেতিয়া লৈছিলে তেতিয়া সোতৰ ওঠৰ হাজাৰ দাম আছিলে ফ'জ মোবাইল।
অ'।
এতিয়া মানে সেইটো নষ্ট, নষ্ট মানে তোমাৰ গ্লাছ চাছ ভাঙিলে। ডিছপ্লেও গুচি গ'ল, তাৰ তাচপ্লেও গুচি গ'ল হে' এতিয়া সেইটো যদি মই এ গ্লাছটো যদি চেঞ্জ কৰোঁ হে' বনাব যাওঁ কিমান মান পৰিব খৰচ?
তোমাৰ মানে মোবাইলটো মানে চাই হিচাপত যদি বেছি দাম নলয়, তুমি যদি ভাবা মোৰ মোবাইলটো অকল চলাবই লাগে বেছি হে
অ', মানে বেছি হেভি কাম নকৰোঁ অ', চলাবই লাগে।
তেতিয়াহ'লে তুমি হেৰি পাই যাবা, এঘাৰশ বাৰশৰ ভিতৰতে ধৰা ছেকেণ্ড হেণ্ড মানে যোনখন মানে দুবলিকেট বুলি কয় যে!
অ', অ', গম পাইছোঁ।
সেখন ডিছপ্লে পাই যাবা, লগাই ল'ব পাৰিবা। খালি তাত আৰু মানে তোমাৰ ৰংখিনি অলপ মান হেৰি, হেৰি আহিব অৰিজিনেল যোনটো মানে
অলপ, অলপ ক'লা, ক'লা আহিব ন?
অ', মানে অলপ মানে হেৰি ৰংটো পাতলা, পাতলা আহিব চব বস্তু
উম, অ', মই মানে ঠিক কৰিলোঁ হয়, মানে মোৰ, মোৰ মানে আমাৰ চেণ্টাৰত যে তাৰমানে চিনাকি দোকান আছিলে। এতিয়া মানে সেইটো বন্ধ হৈ গ'ল যে, দোকানতটো মানে বন্ধ কৰি কেনে বেলেগ মানে কিবা এটা বিজনেচ কৰিছে সেইকাৰণে মানে মই ঠিক কৰা নাই, নহ'লে এইটো চিনাকি দোকানটো থাকিলে মোক মানে কমতে ঠিক কৰি দিলে হয়, সেইকাৰণে।
অ', মানে এই টাউনৰ মা সেইফালে যে কৰ্টৰ ওচৰত যোনখন হেৰি আছে যে আছে দেখিছা?
অ'।
মানে তাত হলচেল এখন আছে, তাত তুমি যদি ঠিক কৰিব যোৱা মানে মোৰ চিনাকি আছে ল'ৰাজন তাত মানে ঠিক বহুত সস্তাতে ঠিক কৰি দিয়ে।
অ', অ'।
মোৰ মোবাইলটো মই তাতেই সলাইছোঁ, আজিলৈকে মোবাইলটো যিমান দাম পৰিল
উম।
তাতকৈ বেছি মই ডিছপ্লে লগালো বুইছা, পাঁছবাৰ নে ছবাৰ ডিছপ্লে লগাইছোঁ।
অ', আৰু তোমালোকৰ তাত এনে কম, কম দামত কিবা ছেকেণ্ড হেণ্ড মোবাইল পোৱা যায় নেকি? ধৰা একেবাৰে কম, কম দামত! কিবা এটা মানে চলিবলৈ কাৰণে!
অ', তেনেকে নাপায় নহয়
অ', বেছি কাম নকৰোঁ মানে, কিবা সৰু সুৰা কামৰ কাৰণে।
তোৰ মানে তোমাৰ বাজেটটো কিমান মানে গম পোৱা হ'লে, মই তেতিয়া তোমাক এখন দোকান ক'লোহেঁতেন তাপা তুমি ল'ব পাৰিলাহেঁতেন।
অ', নাই, নাই দোকানৰ পৰা নলওঁ, মানে দোকানৰ পা ল'লে মানে বহুত পৰি যায় যে।
নলয় নলয় মই তোমাৰ চাৰি হাজাৰ পাঁচ‌ তোমাৰ নিচনা মোবাইলাই যে পাই যাবা। তোমাৰ যোনটো মোবাইল যে আছে এতিয়া তোমাৰ তাত।
অহ', অহ' মোৰতো এনে বিক্ৰী কৰিলে কিমান হ'ব?
তুমি বিক্ৰী কৰিলেটো কিমান পাবা, চাৰি হাজাৰ পাঁচ হাজাৰ পাবা। যে তুমি এক্সেঞ্জ কৰা ছয় হাজাৰ সাত হাজাৰ পাবা। পাই যাবা তোমাৰ যিহেতু মোবাইলৰ মানে কণ্ডিশনটো ভালেই আছে।
অহ', অহ'। কণ্ডিশ্যন ভালে আছে অহ।
তাৰ কাৰণে তুমি যদি হেৰি কৰা তেতিয়া ভাল হ'ব। এক্সেঞ্জ কৰিবা বুজিছা কেতিয়া মোবাইল বেচিবা দিবা।
অহ, এক্সচেঞ্জ কৰিলে কিমান মান পৰিব মোৰটো?
তুমি এক্সেঞ্জ কৰিলে ধুনীয়াকৈ পাই যাবা, ছয় হেজাৰ ওপৰও পাব পাৰা যদি মোবাইল কডিচন ভাল, ৰেম ভাল। হেৰি হৈ আছে আৰু তোমাৰ জানোৱে তোমাৰ হাতত মোবাইল ভালকৈ থাকে, আমাৰ নিচিনা নহয় নহয় য যত পৰি থকা মোবাইলবিলাক।
নাই নাই মোৰটো গেমো নেখো নহয়। মই গম-চেমটো নেখেলো খালি অলপ-চলপ হে চলাওঁ।
এইটোয়েই মোৰ মোবাইলটো লোৱাৰ পৰাই‌ এতিয়ালৈকে পাঁচবাৰ নে ছয়বাৰ পৰিলেই এই মোবাইলটো। মোৰ জীব ওলাই যায়। মোবাইলটো পৰিলে।
উম।
হেৰি মানে-মানে পিছালে গ্লাছ পেনে আছে যে মানে সেইখন ফাটি গ'লে মানে চেচ আৰু মানে গোটেই মোবাইলৰ দামটোৱে কমি যাব।
অহ, মোৰটো নাই। মোৰটো পুৰা কণ্ডিচন ভাল আছে।
তোমাৰটো প্লাষ্টিকৰটো হয় ন' পিছফেলে গোটেইখন।
অহ, পিছফালে অহ, প্লাষ্টিকৰেই অহ।
অহ, মোৰখন মানে গ্লাছ আছে যে সেইকাৰণে মানে পৰিলে বহুত ভয় লাগে সেইটো মোবাইলৰ।
উম', উম'। মোৰো প্লষ্টিকৰে, প্লষ্টিকৰ মানে কি ইমান ডাইৰেক্ট তেনেকুৱা প্লাষ্টিক নহয় মানে অলপ হেৰি প্লষ্টিক আছে ন' অলপ গ্লাছৰ নিচিনা যে দেখা যায়। তেনেকুৱাত অহ'। অহ', অহ' গম পাইছোঁ গ' সেইটোৱে।
অহ, মোৰো এটা আছিলে গোটেইটো পিছফালে প্লাষ্টিকেই লগাই থৈ, প্লাষ্টিকৰ আছিলে বুজিছা।
অহ।